আহ কি খবৰ, মোৰো ভালেই দিয়া আজি, আজি, মেগীৰ ওপৰত কথা পাতো বলা
অ', গ'লা
মেগী খাই পৈছা?
অ', পাইছো, পাইছো, তুমি
মইও, পাইছো
অহ, ভাল লাগে ন, মেগি খাই
অ', নৰ্মেলটো, নৰ্মেলটো, ঠিক ঠাক লাগে কিন্তু জ্বলাটো বেছি ভাল লাগে
অ', জলাাতো বাপৰে, নকবা আৰু
জলাটো আৰু মানে, কি বহুত প্ৰিয় আৰু সেইটো আৰু
অ তেনেকে যে জ্বলা লেকিো বনাই ন তেনেকে যে মচলা চচলা ইমান পাইছে আৰু তাৰ লগতে তেলতটো পাই আহা
মই মই পুৰা ৰঙা হৈ যোৱা লাগিব মোৰ আৰু মানে একদম আৰু অ মানুহে দেখিব লাগিব এই চোৱা ৰঙ আ মিিকি খাইছো মই
তাকেইতো কিন্তু খাই কিন্তু টেষ্ট আহে
অ খাইো কিন্তু ভাল লাগে
অ কিন্তু পিছত যায়হে আবাৰ কণ চান হেৰি হৈ যায় জ্বলি যায়
এ পিছত পিছত বাৰু বহুত দিগদাৰে হয় তাৰে নেক্সট দিনা যুনা আহ সেইদিনা একো নহয় খালি অলপমান মুখখন জ্বলে কান্দ দুখনন জ্বলে চকুতো ৰঙা হৈ যায়
ঘ
কিন্তু তাৰে পিছদিনা আৰু বেলেগ ৰিয়েকশচন কৰি দিয়ে
া কি কোৱা এনে তুমি মেগী বনাই নেগী বনাব জানা
অ মই মেগী বন নিজে বনাই খাওঁ আৰু
বা কেনেকে বনোৱা তুমি এই নৰ্মেল মেগী টো কেনেকে বনোৱা
নৰ্মেল মেগীটো নৰ্মেলটো যিটো মছলা থাকে সেইটো দি দিওঁ আৰু এতিয়াতো মই নৰ্মেল নাখাও এতিয়া মোক লাগে একদম পাৰফেক্ট জ্বলা
ম জলা
সেই সেইটো জ্বলাৰ কাৰণে মই এই দোকানত বিটকীয়া হেৰি দিয়ে ন ৰামায়ান দিয়ে
অ
সেইটো সেইটো ৰঙাটো কিনি আনো মই কিনি আনি যিমান তেল আছে গোটেই ঢালি দিওঁ এক টোপো নেপেলো পানীত খালি গলো মই গোতেেইখিনি তেল লাই দিব
অ অ আচ্ছা
সেইটো একদম ৰঙা হৈ যায়
কি মজা লাগে ন একদম ্ৰাই একদম ্ৰাই কৰি ত ল কি তম ত ঘ বচ না আহ হা
যাই কিে
প আৰু তাৰ ওপৰত তমি নেওনিজ ঢালি ল'বা আৰু টেষ্টি লাগি আছে না
আৰু চিজটোতো ক'বই নালাগে চিজ ঢালিলে
অ ঠিক হলেছ আৰু কবই নালাগে
অ সেইটো আৰু খাই থাক খাই থাক সেইটো আৰু মই হেৰি কি বুলিোলো মায়ে কৈ কি ইমান জ্বলা নাখাবি ইমান পেট বেয়া কৰিব মই নুশুনো কথা
খ' ক আছ না
উ কি বুলি জ্বলাো খাব লাগে কিন্তু জ্বলাটো ইমানো ভাল নহয় কেঁচা জ্বলাটো ভাল
অ ফিচা জ্বলাটো ভাল কিন্তু আমাৰ আৰু ৰঙা জ্বলাো হে নজৰ লাগেে
অ তাক ৰেড চিলি পাউডাৰ টো বেছি বেছি নজৰ লাগে আমাৰ যে এইটো নহ'লে একোৱে নহব
এ বাপৰে কিমান স্পাইচি ইমান জ্বলা জ্বলা মেগি ওলাইছে আগতেতো সেইবোৰ মেগী নাছিলেই ন
আগতে, না আগতেই নৰ্মেল হালধীয়া পেকটতটো আছিলে মেগীৰ প
অ, অ, অ, হালধীয়াটো আছিলে
অ', এতিয়াহে হেৰি, বহুত কিবা কিবি ওলাইছে
উম,
তুমি হেৰি কেনেকে খোৱা, মেগীটো বন কেনেকে বনাই খোৱা
মানে নৰ্মেল, এইটো হালধীয়া পেকটটো মানে মই কি কৰো, ফাৰ্ষত মই আগতিতটো বহুত বইল খাইছিলো, আজিিকালি মই ফ্ৰাই কৰি খাও, ফ্ৰাই মানৰ পাছত মই আপ মেগীটো, পিয়াজ টো ফ্ৰাই কৰি লওঁ হা পিয়াজটো সৰু সৰুক ফ্ৰাই কৰিলো, তাৰপিছত তাৰ ওপৰতে মই মেদিটো গুড়া কৰি লওঁ আৰু ইমানো বুঢ়া নহয়, ভাঙি ল মেগীটো ভাঙি কি দুচ মেগী মোৰ চাইটো তেলতে
অ',
ফ্ৰাই কৰো, ফ্ৰাই কৰো, তাৰপত তাৰ ওপৰতে পানী ঢালি দিও, মেগি মছলা দিওঁ তাৰপিছতে, তাৰিছতে ৰেড চিলি পাউডাৰ থাকে, ন ৰেড চিলি পাউদাৰ দি দিওঁ একদম ৰং হৈ যায়, তাৰ পিছত একদম ড্ৰাই হোৱালৈকে একদম হেৰি সিজাই থাকো, সিজাই থাকো, যেতিয়া ড্রাই হৈ যাব, অ, অ, কি মজা লাগে খাই
বহুত টেষ্টি লাগে আহ মই হেৰি, মই আগতে মেগী টো হেৰি বইল কৰি, ল উহাই ল' মেকি তাৰ পিছতে, তাৰ পিছত, তাতে মছলা খন ঢালি কিনে খাওঁ মানে, অলপমান জোলতটো থাকিলে, মোৰ সোৱাদতটো লাগে মানে
অ, অ, কিছুমানে আকৌ, ড্ৰাইও খাই ভাল পায়, ন মই ড্ৰাই খাই ভাল পাও
অ', অ', কিছুমান ড্ৰাই খাই ভাল পায়, এতিয়া হেৰি সোৱাদ বিলাক বেলেগ বেলেগ
উম, খান বোৰ বেলেগ, বেলেগ, জুলো ভাল লাগে ন
হা
জোল মানে, জোল থকা মেগিও খাই ভাল লাগে
অ, অ, এইটো, এইটো সেইটো হালধীয়াটো খাই কিনে ভাল লাগে
অ', ভাল ভালে ভাল লাগে অ',
বাকী আজিকালি যে, ওলাইছে ৰামিয়ান কিবা কিবি অ', সেইবিলাক ড্ৰাই ফ্ৰাই কৰি কেনে ভাল লাগে খ
অ', মানে, জোল হলে মানে টেষ্টটো ইমান গম নাপায় জ্বলাটো ন
অ', জলাটো ইমান গম নাপায়, এতিয়া ড্ৰাই হলে কি হয়, গম পাই আৰু যে অ
অ', কিন্তু কিন্তু আমি যদি জুলদি বনাওঁ সতিও মানে
অ',
তাৰ চোৰতটো কিন্তু জলা লাগিব বুত
অ,
কিন্তু নৰ্দাটো নালাগে অ, সেইটো নালাগে পানী দি এৰি যায় ন মটো মটো উম,
মই আকৌ, কণী দি কেনে খাওঁ মই আকৌ কণী, অ', আগতে অ
ম কণী দিয়া নাই কিন্তু দেই
নাই দিয়া, মই আগতে কণীটো ভাজি লো মই আগতে পিয়াজ দিওঁ, তাৰপিছত তাৰপিছত কণী দিওঁ মানে, তাতে হেৰি কেৰাহিতে পেলাই দি ভাজি ভাজি লওঁ মানে যেতিয়া কণীটো, গুৰ ঘুৰি অলপমান হৈ যাব ন
অ,,
তেতিয়া মই হেৰি মছলাবিলাক দি দিওঁ
অ,
এ, যি থাকে ঘৰত চব দি দিওঁ মই এতিয়া ৰেড চিলিটো তো মেইন হয়, সেইটো সেইটো আৰু অলপ বেছিকৈ দি দিওঁ। তাৰ পাছতে চিজনিঁ মানে পেকেটৰ ভিতৰত যে মছলা থাকে সেই মচলা সেই মচলা পচলাবোৰ দি দিওঁ মই
অ অ
তাৰ পিছত তাতে অকমান পানী দি কেনে হেৰি উ নুডলছটো পেলাই দিওঁ তাতে পানীত পানীত দি দি হেৰি সিজিব দিও তাৰপিছত বাতিতলাই কিনে খাও মস্তি লাগে
উ মছদাগে তম ন
অ আমাৰ মায়োক ইমান কণী নাখাবি ইমান জ্বলা নাখাবি মই মই কথা নুশুনো মই চব খাই দিওঁ
অ নাই কণী দিব ভাল লাগে কিন্তু ন কিন্তু মই ৰেমনত খোৱা নাই ৰবা এনেই নৰ্মেল মিক্স টো এগ মেগী বনাই খাইছো এনেকে ঘৰত
অ তুমি দামিয় এইটো বনাই খাব পাইছো বহুত টেষ্টি লাগে
অ মানে ঘুৰা কৰিল ন কণীটো
কণীটো ভাজি ল'বা ভাজি কে ভ মানে ভাজিলে গুড়া হৈ যাব ন
অ অ বুঢ়া হৈ যাব
চব্জি যেনেকে ভাজো
অ অ
সেনেকে কোনটো ভাজি ল'বা তাৰপ তাৰপিছতে হেৰি মচলা দিবা প্ৰথমতে তাৰপিছতে পানী অলপমান দিবা তোমাৰ যদি দিম নিশ বাচিছ খন দিব পাৰা মই দিয়া নাই আজিলৈকে তাৰপিছতে হেৰি নুডলছটো দি দিবা তাতে
অ তছ হৈ গ'ল আৰু ন
সিজাৰ লগে লগে বাতি নিন খাবা হৈ গল বস্তি দেখো মই সেনেকে খাইে ভাল পাওঁ মই আগতে চিম্পুলকৈ বনাই খাইছিলোঁ
অ তাকেইেতয়ে আৰু ৰানেন চাগে আজিকালি জ্বলা নেকি চাগত বহুত ওলাইছে ন ডাঙৰ ডাঙৰ তাকে
অ জ্বলাতো বহুত ওলাইছে আৰু কিবা বোলধাক নেকি সেও ওলাইছে
অ বুলদা তছ হাককা নুডেল
কিবা চাইনিজৰ পৰা হৈ যায় হাক কানোদ
অ বাপৰে মই দেখোতো কেতিয়াবা শ্বপিং তপিং মানে বজাৰ চজাৰ লগত দেখা থাকো দেখাই দেখি পাও কিবা হাক্কা নুডেল
অ মই হাক্কা নুডল টো হেৰি ৰেষ্টুৰেণ্টত খাই পাইছো এ সোৱাদ লাগে হয় কেনে ঠিকে ভোৱাদ লাগে ফাই কৰি দিয়ে ন খাইকনে ভজে লাগে মই হৈছিলো হাকানুডাল মানে হেৰি হয় মানে জোল জোল থাকে অলপ কিন্তু নাই জোলটো ড্ৰাই ড্ৰাই পুৰা ড্ৰাই জ একটুপু জুল নাই জ
তেতিয়াহলে মানে মই খাই খাব লাগিব
আহ তোমাৰ কাৰণে বেস্ত হ'ব কিন্তু জ্বলা দিয়ে দেই
জ্বলা মানে কি ৰাামোন তাই
নহয় হাক্কা নুডলছত
অ মানে ৰামেনান চতি
ৰামায়ণৰ নিচিনা নহয়। মানে তোৰ, জ্বলাটো থাকে।
আচ্ছা আচ্ছা।
এতিয়া হেৰি, কি বুলি কয়? এতিয়া মই হেৰি, কি বুলি কম? মই এতিয়া হেৰি জ্বলা টো খাই ভাল পাওঁ, কিছুমান থাকে আৰু নৰ্মেল টো খাই ভাল পাই
অ, নৰ্মেলটো খাই ভাল পাই তাকে অ, অ, জলা চাবা নে নৰ্মেল, উম, উম,
আগতে সুধি লয় যে। নৰ্মেল নজলা তেতিয়া, আৰু হেৰি মোক সুধিছিলে কোনটো খাব মই সৰু আছিলো। এয়া নাজানো, এইটো চাগে ক্লাছ হেৰি
টো হেৰিও মেগি ওলাইছে ন পনীৰ মেগিও ওলাইছে।
হেম,
অ, পানীৰ মেকে ওলাইছে মই খাইছিলো ৰ'বা।
পানীৰ মেগি।
অ, ভাল লাগিছে কিন্তু মেগিয়ে হয়, হালধীয়া মেগী। বনাম কিন্তু পনীৰ মেগী।
প্ৰথমবাৰ নাম
পনীৰ মেগি।
আগতে নামেই শুনা নাছিলোঁ সেটোত।
অ, পনীৰ মেগি ওলাইছে তাৰ পিছত চিকেন মেগীও থাকে নেকি ন।
চ অ, চিকেনটো থাকেই চবতে থাকে চিকেন চাওমিন চিকেন মেগী।
আৰু এই যে সেইটো জলা আমেন যে কৈছিলে খলা কালাৰ পেকেট যে। সেনেকুৱা যে গ্ৰীন কালাৰ পেকেট সেইটো চিকেন। চিকেন থাকে নেকি চিকেন মচালা এনেকা টাইপ আছে ন।
এ গ্ৰীণ কালাৰ টো খাই পোৱা নাই মোৰ।
গ্ৰীণ কালাৰ ফ্লেভাৰ বেলেগ চিকেন হ আৰু এটা কিবা ভেজিবলাই।
গ্ৰীণ কালাৰটো ভেজিটেবল হয়, ৰেড কালাৰটো চিকেন হয়।
ৰেড কালাৰ টো চিলি হয়।
কালাৰ টো খাওঁ।
অ, মোৰ ৰেট কাল তোক খাওঁ।
সেইটোও ভাল লাগে খাই।
ৰেড কালাৰটো খাওঁ আৰু ব্লেক কালাৰটো।
অ, ব্লেক কালাৰ টো কিহৰ বা হয়।
সেইটো মিমি নিচিনা হয়, মিমি নিচিনা কিন্তু সেইটো জ্বলা। ৰামায়ণৰ নিচিনা ৰঙা একদম উম,
আৰু হেৰি সে পিছে হেৰি কি বুলি কি এটাটো নাম শুনিছিলো জাজাং মিয়ান কলা কলা মেকি।
এইটো খোৱা নাহে তুমি আহিবা তুমি। তুমি আহিবা আমাৰ মই খুৱাম দিয়া তোমাক সেইটো ব্লেক কালাৰ জ্বল সেটো।
মইটো খাই পোৱা নাই, ধুনিয়া খুৱাব লাগিব। অ, কিমান মিনি হ'ল। দিয়া আজিৰ কাৰণে হ'ব ন, অ, অ, অ,
উম, উম,